অ' যা।
এয়া আছো তুমি কি কৰিছা?
ময়ো আছো। এনে। চাহ-পানী খাই, ভাল ভাল। তোমাৰ ভাল?
আছো আৰু দেই। বাকী মাহঁতৰ কেনে?
মাহঁতৰ ভালেই, তোমালোকৰ মাহঁতৰ?
ঠিকে আছে দেই।
অ', এই জানানে বজাৰৰ পৰা আহি পাইছোহি।
অ' বজাৰ গৈছিলা?
অ' এই শাক-পাচলি বজাৰ কৰিবলৈ। অ' অকমান ওলাই যোৱাও হ'ল। বজাৰো কৰি অহা হ'ল।
তাকে তাকে, ভাত-পানী বনালা নে?
নাই নাই। মায়ে বনাব আৰু। অকমান দেৰিকে কিন্তু, বজাৰ। কৰি আহি পাইছোহে। ভাগৰো লাগিছে, গৰম লাগিছে দেই। বৰ গৰম বজাৰত।
তাকে হে অ'। বৰ গৰম অকনমানতে তোমাৰ অৱস্থা বেয়া হৈয়ে যায়।
আৰু বৰ দাম দেই বজাৰত বা!
বস্তুবিলাকৰ আৰু তোমাৰ বস্তুবোৰ যে দুদিন আনি পেলাই যে নিটিকেই পাই ফ্ৰিজত নথ'লে! বিলাহী-চিলাহীবোৰ পতককে বেয়া। হৈ যায়।
পতককে বেয়া হয়, পতককে বেয়া হয়। মই তাকে আনিলো আৰু এই ভুল জিকা এনেকৈ, পটল, ভেন্দি বৰ, এ মানে মই ভুল খাই বৰ ভাল পাওঁ দেই। জহাভুল যে।
অ', অ' জহাভুল অ'।
অ' কচুটো ওলাব আৰু লাহে লাহে, এতিয়া ওলোৱা নাই বাৰু।
তাকেহে।
কচুটো ওলাব।
উম আমাৰো সেই কচুটো খাই ভাল পাওঁ দেই।
অ' সৰুআলু গুটি
উম।
তেনেকে, আনিলো। তাৰপিছত, এতিয়া ফুল বনাব দিছো মাক। মই জহা ভুলটো খাৰ মানে বহুত। ভাল পাওঁ আৰু গোন্ধটো যে ইমান। পনীয়া।
পায় গোন্ধটো বিৰাট ভাল লাগে
অ আৰু জানানে আজি বিহুৱা লৈ আহিছো মজা আছে।
ভালেই কৰিলে আকৌ ভাল লাগে খাই পেলাই। মানে খোৱাতকে বেছি গোন্ধটোৰ কাৰণে বেছি ভাল লাগে।
অ কিন্তু জানানে আগতে মই। সৰুতে বিহুৱাত আমাৰ আইতাই বনায় নহয়। গোন্ধটো পালেই। মই আৰু সেইখিনি জেগাত ভাত নাখাও আৰু মই নাখাও দেই এইবোৰ বস্তু গোন্ধ মই বেয়া পাওঁ। তাৰ পাছত এদিন। খাবলৈ ল'লোঁ খাওঁ। তে আৰু তাৰ পিছত পৰা ভাল লগা হৈ গ'ল আৰু।
ভাল লাগে মোৰ আকৌ কি হয়ে মই পাচলি বৰ ইটো নাখাওঁ। সিটো নাখাও বৰ বাছ বিজ কিন্তু এতিয়ালৈ এতিয়ালৈ যে খাব লৈছো। বস্তুটো খাই বস্তু বোৰ বেয়া নালাগে অকনমান খালি জুতি বুদ্ধি লাগে আৰু।
অ এ নহয় আগতেও আমি নাখাও নহয়। মই আগতে বিলাহী নেখাওঁ। হ ও।
অহ।
তাৰপিছত পটল। এইবোৰ নাখাওৱে ভাত কেৰেলাত। তিতা কেৰেলা। উম নাচাওঁৱে। ফুলো নেখাওঁ এইবোৰ।
মই বাৰু কেৰেলাতটো ভাল পাওঁ কিন্তু ভেত ভাত কেৰেলা পটল এইকেইটা মই একদম। কিবা নোৱাৰা বস্তু। ত এতিয়ালহে খাইছো তাকে খাব লাগিব ৰ বা। আমাৰ তেনেকে মানে সি কি হয় অহঁ।
মই মানে কি জানা নাই। মই আগতে নাখাও এইবোৰ পটল চাল মই এদিন মানে। মই আগতে যেতিয়া মই পঢ়োতে তেতিয়া মই। ভা়ঘৰত আছিলোগৈ নহয় অঁ মানে। মই অলপ দিনৰ আগলৈ। সেইটো মই বাই ঘৰতে আছো। আমি নহ পঢ়ি আছিলো যেতিয়া তেতিয়া বা ঘৰত থাাকোতে মানে তেতিয়া আমাৰ মালিকনী খুুৰী এই মালিকনী খুুৰী এ বনাই দিছিলে মানে পটল পুৰি দিছিলে
বুজি পাইছা
খাই চোৱাচোন কেনেকুৱা লাগে এনেকে বুলি ভাত খাবলৈ মাতি বহুত ধুনীয়া লাগে খাই
ভাল লাগে কিছুমান বস্তু পতককে আৰু এবাৰ খাই দিয়াৰ পাছত খাবলে মন যায় আৰু
যায় যায় যায় পটল পটলটো পুৰি ভাল লাগে মই মানে তেতিয়া মানে পটল আনো অকল পুৰি খা আৰু মই সিহঁতৰ ফ্ৰিজতে বস্তু থওঁ
অঁ অঁ গম পাইছো উম মোৰ যে ইমান পইতা ভাত খাবলে মন গৈ আছে এইকেইদিন
অঁহ খাবা আকৌ
কিন্তু এই ঠাণ্ডা বস্তুটো মোক ডক্তৰে মানে খাবলৈ অকমান অলপ দিন মানে দৰব খাই আছো মই সেই তোমাৰ অকমান গা তো মাজতে বেয়া হৈ গ'ল তাৰ পিছত সেই জ্বৰ হয় কাৰণে মোৰ মানে ঠাণ্ডা বস্তুটো অলপ দিন এভইড কৰিবলৈ কৈছে তাৰপিছত তোমাৰ এভইড কৰিবলৈ কোৱা কাৰণে মানে সে নেখাই বস্তুটোৰে খাবলৈ ভয় লাগে ন পটককে ডক
নাই নাই নাখাবা দেই ডক্তৰে শাকছে যেতিয়া সেইটো কথা শুনিব লাগে
সেইটোয়ে সেই কাৰণে এতিয়া সে খাবও পৰা নাই আৰু তোমাৰ পইতা ভাত খালে ধৰিলোৱা লগত ডিম চিম বিলাহী চিলাহী খাব নোৱাৰিলে তুমি খাবা কি
অঁ
কেইটামান যদি ভজা মাছ আৰু অকনো খাব নোৱাৰা কি খাবা সেইকাৰণে তোমাৰ অকল আলু পিটিকা খাবলৈও মন নাযায়
সৰু আলু গুটি আকৌ ডাঙৰ আলুটো পুৰি খাই ভাল নালাগে সৰু আলুটো পুৰি খাই ভাল লাগে
মই তেনেকে পুৰি খাই পোৱা নাই বাৰু
তুমি খাবাচোন খাবা ন সৰু আলু গুটি তুমি এই যে যোনটো অকমানি অকমানি আমি যোনটো ভাজি খাওঁ যে তাৰেতো অকমান কেইটামান ডাঙৰ থাকে ন তেনেকুৱা কেই এ মানে অ ছটা মান পুৰি ললেটোতো হয় যে তাৰ কাৰণে পাঁচ ছয় টা মান সেয়া পুৰি লৈ আৰু তুমি তাতে বিলাহী এটা পুৰি লোৱা বহুত ধুনীয়া আমাৰ মায়ে আকৌ কি কৰে এই কোমল চাউলটো যে
অ অ
কেতিয়াবা কোমল চাউলটো তিয়াই থয় তিয়াই থৈ তাত বুত দি পেলাই আচাৰ চাচাৰ দি তেনেকে নিমখ তেলে আমাক খাবলৈ দিয়ে বহুত ধুনীয়া লাগে দেই খাই পিয়াজ চিয়াজ কাটি ল'ব লাগে
খাই খাই আমাৰ মামীহঁতে আগতে মই মানে কি হয় আমাৰ প্ৰথম এবাৰ মই মানে আমাৰ খুৰীয়ে খোৱা দেখিলো হা আমাৰ ক ককা ঢুকাওতে মানে তোমাৰ হেৰি আছিলে কিবা চতুৰ্থাৰ দুদিনৰ পাছৰ পৰা ভাত খাই নহয় চত চতুৰ্থা দিনাখনৰ পৰা ভাত খায় তাৰ পিছত তোমাৰ হেৰি এ তাৰ দুদিনৰ পিছত কিবা এটা আছিলে মানে দেই তাৰপিছতে অ কোমল চাউল দৈ জলপান এনেকে মানে ডাঙৰ মানুহ খিনিক খুৱাইছিলে তাৰপৰা খুৰীয়ে মানে আমি দৈ জলপান খাইছো খুৰীয়ে মানে কোমল চাউল লগত অ নহয় ককা শ্ৰাদ্ধৰ পিছদিনা ৰাইত ভোজৰ দিনা মানে ভোজৰ দিনা ৰাতি জৰ দিনা ৰাতিলৈ মানে আমি মাছ চাছ লৈ আমি ধুনীয়াকে ভাত খাইছো মানে খুৰীয়ে মানে কি কৰিছে ভাত তৰ লগত তোমাৰ উম মানে কোমল চাউল লৈ পেলাই কোমল চাউলত কেঁচা বুট পিয়াজ মগু এনেকে মানে কিবা কিবি লৈ মাছ এপিচ ভজা মাছ লৈ তেনেকে খাইছে তাৰ পিছত মই মানে তেতিয়া মানে মই যথেষ্ট সৰু আৰু ক্লাছ ফাইভ উ তেতিয়া মই মানে উম খাই বৰ নে সৰু আছিলোঁ দেই তাৰ পৰাা মই মানে ঘৰত আহি মাক সুধিছো মই বোলো মা এইটো মানে এনেকে কোমল চাউলো খাই নেকি তাৰাপৰা মায়ে তেতিয়া কৈছে অ বোলে খাই কি
হেল্ল' হেল্ল' হেল্ল' হেল্ল' অ অ মাতটো আকৌ নাদনাই নাইকিয়া হৈছিলে পটক
অ' নাই। কিয় হৈ গৈছিলে ন।
অ' নেটৱৰ্ক টো বৰ বেয়াও।
হেৰি, এইটো কি মানে কিছুমানে খাই আচলতে চবৰে মানে
এ আমাৰ বেলেগ যেতিয়া, অ' আমাৰ মানে মামায় আমাৰ মামা আমাৰ যেতিয়া, আমাৰ ঘৰলৈ আহে আৰু তেতিয়া মানে মামায় ক'ত কি আছে সেইবোৰে বিচাৰিম। ক কচ-কচ, তু পিটিকা নখ সিংহ চাটনি কিবা কিবি আকৌ মামাই মানে কি কৰে, এনেই মানুহটো গেছ একে নধৰা গেছ মানে নাই আমাৰ মানে মামাও নাম গুণ গায় ন তালৈ গ'লে মানে ধৰা নাম চু নাম গুণ গ গলেতো মানে নোকোৱাকে যায়। লগুনে মানে ভাল চাহ তাহ অকন খাই যায় মামাই কি কৰে? শুকান উটি এখন মামাই মামীয়ে বনাই দিয়ে,। তাৰ পাছত তাতে আও বুট কেইটামান শুকান বুট তাকো হুতুৰ হাতা চোবাই থাকিব, সেইকেইটা লব আৰু বিলাহী কেঁচা বিলাহী এটা কাটি লৈ তেনেকে খায়।
অ',
তাৰপিছত মই মানে মামাক কও তোমাৰ কি দৰকাৰ বাৰু এনেকে খাবলে। ত ডক্তৰেও হাক দিছে। মানে আপুনি কেঁচা বিলাহী কি দৰকাৰ খাবলৈ। লাষ্ট মানুটো পেত ত বেমাৰ হয় আকৌ।
এই কেঁচা বিলাহীতটো এনেও গেছ কৰে, চাবাচোন মানে চব মানুহক চুট নকৰ মানে চব মানুহে খুব পেটটোৱে নুখোজে। কিছুমানে খাব পাৰে কিন্তু। কিছুমান মানুহৰ মানে অকমান দিগদাৰ কৰে চাবাচোন। মই মানে কি হয় মই সেই কিছুমান বস্তু আকৌ ভা। ভাল পাওঁ। এতিয়া কোমল চাউলটো যে দেখি পেলাই তাৰ পিছত এবাৰ মইও তেনেকে খাই চাই লো কিন্তু খাই ভাল লাগে।
ভাল লাগে ভাল লাগে। আমাৰ মানে কি হয় আমাৰ মামাহঁতে যেতিয়া। আমাৰ মামা হওক আমাৰ মা হওক এইবিলাক টেষ্টত যাইগে মানে। কৰবাত কিবা আচাৰ অকমান লৈ পেলাই কৰবাত কিবা এটা ক আৰু। অ'হ আৰু ৰাতি
ছোৱালী বোৰেহে আমি আমি আমিহে এটা। বিচাৰো আগতে আমাৰ মাহঁত মামাহঁতে সেই তেনেকুৱা বস্তু বোৰে খাই ভাল পায় এতিয়া আমাৰ মাহঁতকে চাওঁ কে কেতিয়াবা তোমাৰ মুৰি অকমানলে কিবা কিবি কিনো লাংলিংকে বস্তু লৈ তোমাৰ খাব বা ভাত কনৰ লগত হ'লেও কেতিয়াবা যদি গা চা বেয়া হৈ থাক
নহয় এতিয়া আমাৰ মায়ে আমাৰ মা আৰু খুৰী তাৰপিছত বা আমি টো ৰাতিপুৱা ৰুটি খালো বা ভাত খালো কিবা এটা খালো আমাৰ মাহঁতৰ খানা দেখি দেখিলে মানুহে ভয় খাই যাব মানে কি কৰিব গাখীৰ কী আছে নে বাট দৈ আছে দুইজনীয়ে কথা পাতি থাকে মানে কথা পাতি থাকে থাকি পেলাই কি কৰিব এই গাখীৰে কল এটা আছে নহ কল দেখিলে মনত পৰিৰে অ গাখীৰৰ লগত খালে ভাতৰ লগত খালে কি খাব লাগিব সেনেকে সানি খাব আৰু নহ'লে কি কৰে ভীম আমিও আগতে খাওঁ ভীমকল আমাৰ পকে নহয় না আমাৰ তিতা থাকোতে মানে কি হয় এনেকুৱা সজা নিচিনা এটা থাকে ন তাত ত পিঠা পনাবোৰ থয় ওপৰত উঠাই পেলাই থৈ দিয়ে অ তাতে মানে আমাৰ কি কৰে এই আইতাইে মানে শৰাই গুৰি বনাই নহয় কৰাই গুৰি মানে তোমালোকক সান্দ বুলি কয় নেকি মানে অ অ কৰাইগুৰি আমি কৰাই পওঁ কৰাই গুৰি বনাই ন কৰাই গুৰিয়ে ভীমকলে সানি লও একো তাত‌ নিদো কোনোবাই চেনি পাৰিলে চেনি দিব পাৰে কিন্তু আমি চেনিও নিদিওঁ কলৰ অলপ মিঠাটো থাকে ন
বুজিছো বুজিছো অ
কি দিয়ে তাৰপিছত এনেকে আমি আমি যেনিবা গাখীৰ নিদো অ তুমি চাবাচোন তেনেকে পি পিটিক কৰি খাওঁ মানে পিটিকা মানে কি আৰু এনেকে সানি পেলাই লাডু বনাই খাওঁ অ হু বহুত ধুনীয়া লাগে দেই।
বিৰাট টেষ্ট লাগে সেইটো বস্তু মইয়ো খাইছোঁ দেই মানে। কি আৰু আৰু এটা বস্তু ভজা পিঠাগুৰিৰ লগত যে। তোমাৰ কল মানে। সানি পেলাই গাখীৰ চাখীৰ দি। তোমাৰ মানে কি হয় দে সেইবোৰ বস্তু। মই মানে আগতে বৰকে নাখাওঁ। তাৰ পিছত এ কেতিয়া মই সেই বন্ধ চন্ধত মানে কি হয়। থাকিবলৈ যে যাও মামা জেঠাইৰ ঘৰলে। তাত কি হয় জেঠাই মানে মোক। কিছুমান ৰকম ৰকম বস্তুবিলাক বনাই খুৱাই। মানে যিবোৰ মই মানে ধৰি লও ইয়াত কি হয়। আমাৰ ইয়াত এইবোৰ বস্তু চব কাৰণ বাৰী বস্তু বিশেষকে। পাবলে নাই। সেইকাৰণে মানে একদম বিধে বিধে বস্তু মানে। জেঠাই বনাই বনাই খুৱাব মানে। তুমাৰ একদম ক কল চল সানি তেনেকে উ দুদিন মান মানে এদিন ৰাতিপুৱা খাবলৈ দিলে লগত ঘিউ অকন সানি দিছে খাই ইমান ভাল লাগিলে। তাৰ পৰাা মানে মই জেঠাইক গ'লে। প্ৰায়ে কওঁ মানে মোক তেনেকে বোলো। বনাই দিবাচোন লাডু এটা তেনেকে যদি মানে আবেলি চাহ কাপৰ লগতো দিয়ে বৰ ধুনীয়া লাগে।
বৰ ধুনীয়া লাগে বৰ ধুনীয়া লাগে।
কেহে বাৰু মই অ মায়ে মাতি আছে। সি ভাতত অকমান লাগি।
হ'ব দিয়া হ'ব দিয়া।
হ'ব অ।